নেে হয় হয় শুনি আছো হয়
হয় তু শুনা পৈছা আছো এনেই আছিলো
মানে তোমাৰ লগত আজি এটা বিষয়ত লৈ এটা অকমান আলোচনা কৰিম ভাবিছো সময় হ'বনে তোমাৰ
হ'ব হ'ব
অ অ মানে বিষয়টো হ'ল মানে খুব গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো হয়টো হৈছে মানে স্বাস্থ্যৰ যিহেতু টো মানে আজিকালি আমাৰ মানুহবোৰে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰী তুমি কি বুলি ভাবা মানে? স্বাস্থ্য ওপৰত?
হয় এইটো একেবাৰে সঁচা কথা যে মানে আজিকালি সকলোৱে স্বাস্থ্ৰৰ ওপৰত গুৰুত্ব দিয়াতটো বহুতে দৰকাৰী কাৰণ স্বাস্থ্ৰ নাথাকিলে যিহেতু আমি নিজে বেমাৰী হৈ থাকি থাকিম সেই বাবে আমি সকলো স্বাস্থ্ৰ গুৰুত্ব দিয়াাতটো অধিকেই দৰকাৰী।
আমাৰ স্বাস্থ্য মানে ঠিকে থাকিবলৈ তুমি তোমাক যদি মই সোধো, এটি প্ৰধান বা প্ৰথম আমাৰ এটি অভ্যাস তুমি কি বুলি কবা?
মই ভাবো যে আমাৰ স্বাস্থ্য ভালে ৰখাৰ বাবে আমি সৰ্ব প্ৰথমে কৰিবলগীয়া কামটো হ'ল যে আমি সকলোৱে আহ ৰাতিপুৱা সদায় সোনকালে উঠাৰ অভ্যাসটো গঢ়ি তুলিব লাগে।
হয়-হয় খুব সুন্দৰ। খালি ময়ো একমত এই কথাত।
হয়, ৰাতিপুৱা সোনকালে উঠিলে যিহেতু আমাৰ স্বাস্থ্য সতেজ আমি নিজকে মানে সতেজ সতেজ অহ অনুভৱ কৰো মই ভাবো যে আমি সকলোৱে ৰাতি ৰাতিপুৱা সোনকালে আহ সোনকালে উঠিব লাগে।
হয়, একদম ঠিকেই কৈছা মানে আকৌ ৰাতি সোনকালে খোৱা বা ৰাতিপুৱা সোনকালে শুই উঠা, এনেকুৱা ধৰণৰ মানে নিয়মবোৰ, আমাৰ আইতা, ককাহঁতৰ দিনত আমি বেছিকৈ মানে তেওঁলোকক দেখিবলৈ পাইছিলো।
হয়, একেবাৰে সঁচা কথা আগৰ যিবোৰ
অ' কোৱা।
হয় কোৱা।
মানে মই ক'ব লাগিছিলো সেই তেওঁ সেইবাবে মানে তেওঁলোকৰ, সেই হিচাপে আয়সটোও মানে বৃদ্ধি পাইছিল আজি তুমি তুমি চোৱা মানে আমাৰ, আমাৰ মানুহ মোৰৰ আয়ুসবোৰ কিমান কমি কমি আহিছে বা সোনকালে বেমাৰী হৈ হৈ যায়। আগৰ দিনতো তেনেকুৱা ধৰণৰ নাছিলে। অহ।
একেবাৰে সঁচা কথা, আগৰ দিনৰ যিবিলাক মানুহ আছিলে সেই অ' মানুহ বোৰে মানে ৰাতিপুৱা সোনকালে উঠাৰ লগতে অ' আৰু স্বাস্থ্যকৰ খাদ্যও খাইছিলে। কিন্তু আজিকালি সময়ত আজিকালি মানুহ মানুহে ৰাতিপুৱা সোনকালে উঠা অভ্যাসটো একেবাৰে এৰিয়ে দিছে। আৰু লগতে খোৱা-বস্তু বোৰো বহুত ভেজাল হৈ পৰিছে যাৰ ফলত মানে সেইবোৰে আমাৰ স্বাস্থ্যৰ ওপৰত বহুতে মানে প্ৰভাৱ পেলায়। যিহেতু স্বাস্থ্য বেয়া হ'লে ধন সম্পদ হওক বা শিক্ষা বা আ আমাৰ ব্যৱসায় আমি একোৱে উপভোগ কৰিব নোৱাৰো এ আমি মানে আমাৰ আমি ভালদৰে জানি লোৱাটো উচিত হয়।
মানে দেহা থাকিলেহে বেহা বুলি এষাৰ কথা আছে। গতিকে যদি আমাৰ স্বাস্থ্যটোৱে ঠিক। নাথাকে তেতিয়াহ'লে আমি, আমি কামবোৰ কেনেকৈ দৈনন্দিন জীৱনৰ কাম বোৰ কেনেদৰে ভালদৰে কৰি যাব পাৰিম। আমাৰ প্ৰথমতে স্বাস্থ্যটো ঠিক হ'ব লাগিব হয়।
একেবাৰে সঁচা কথা কথা তুমি আৰু যিহেতু কোৱা হয় ন যে স্বাস্থ্য়ই সম্পদ যদি আমি আম নিজ স্বাস্থ্যটোকে ভালদৰে ন ন ভালদৰে নাৰাখো যিটো আমাৰ একেবাৰে মূল্য সম্পদ হয় আৰু তেনেহ'লে বেলেগ আমি ধন সম্পদ বোৰ বস্তা ত কি কি কৰিম
অ একো নাই মানে কোৱা হয় যে ধন খু যদি হেৰাই যায় বোলে আকৌ মানে উপাৰ্জন কৰি ল'ব পাৰি কিন্তু যদি স্বাস্থ্্যটো এবাৰ নষ্ট হৈ যায় তাক মানে সহজে মানে সেই স্বাস্থ্্যটো পুনৰা একৌ ঘূৰাই পাব নোৱাৰি এই বুলিুলিও কোৱা হয়
জ একেবাৰে সঁচা কথা তেতিয়া সেই স্বাস্থ্্যটো ঘূৰাই পাবলৈ আমি বহুখিনি ধৰম্পদ তেতিয়া আহ আমি খৰচ কৰিব লাগিব বহুতো ডক্তৰৰ ওচৰত গৈ বহুতো ঔষধ পাতি খাই পিনে কিন্তু সেই যিটো স্বাস্থ ছিল নিৰোগী স্ব্থ্য সেই তথাপিও সেই স্বাস্থ্যতো আম ঘূৰাই নাপাওঁ
হয় হয় একদম ঠিকে কৈছা আৰু মই ভাবো মানে আমাৰ আজিকালিৰ এ নতুন প্ৰজন্ম সকলে আহ স্বাস্থ্্য মানে ঠিক ৰাখিবলৈ যিবোৰ মানে মাদক দ্ৰব্য বা নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰে এইবোৰৰ বিষয়ে তুমি কি ক বিিষাবাৰ
অ মই ভাবো যে যিহেতু আমাৰ স্বাস্থ্যৰ বাবে আমি স্বাস্থ্যকৰ খাদ্য হ'ব লাগে আৰু এই আজিকালি যিহেতু নৱ প্ৰ্ৰজন্ম তেওঁলোকে বেছিকে এই মাদক দ্ৰব্যৰ প্ৰতি বেছি আকৰ্ষিত হয় যিবোৰে মানে আমাৰ স্বাস্থ্য বহুতে বেয়া বেয়া প্ৰভাৱ পেলায় তেওঁলোকে জানে এইবোৰ বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া তথাপিও মানে আ সেই অ তেওঁলোকে সেই বস্তু বিলাক উম সেৱন কৰাৰ বাবে আগবাঢ়ি যায় যেনেকে এই চিগাৰেটৰ পেটত লিখা থাকে কেনছ সমকিন ইছ ইঞ্জুৰ এই বস্তুতটো জানি পিনেি মানে দেখি পিনেও মানু অ মানে চিগাৰেট খাই বা হেৰি এ সেৱন কৰে কিন্তু এে সে সাইটো এ কৈছো যে আজিকালি ল'ৰা ছোৱালী বিলাকে সি মনে উম সেই বস্তুটোৰ পিনে আগুৱাই যায়ে যেনে তেওঁলোকে মানে নাভাবে নিজৰ স্বাস্থ্যটোৰ তেওঁলোকে কেৱল মনোৰঞ্জনৰ বাবে সেই বস্তুটো মানে ব্যৱহাৰ কৰে
হয় থিকেই কৈছা কিন্তু আকৌ একাংশ মানে আজিকা আজিকালিৰ প্ৰজন্মৰ নৱপ্ৰজন্ম দেখা পোৱা গৈছে তেওঁলোকে মানে শৰীৰ চৰ্চাৰ ফালে ফালৰও মানে তেওঁলোকে মানে মনোনিৱেশ কৰিছে গতিকে এইটো খুব ভাল এটা কথা সকলোৱে শৰীৰ চৰ্চা কৰিব লাগে নহয় জানো
এইটো সঁচা কথা কিছুমান শিক্ষিত যুৱক যুৱতী আছে জুনে মানে এই বিষয়টোৰ প্ৰতি আহ বেছি আগ্ৰহী হয় তেওঁলোকে আহ ব্য়াম হওক য়োগা হওক এই সকলোবোৰ মানে কৰি পিনে নিজৰ স্বাস্থ্যটো ভাল ৰখাৰ আগ বৰি আহে
হয় হয়
হয় আৰু এনেকুৱাও বহুতো মানে ছাত্ৰ ছাত্ হওক বা যুৱক যুৱতী আছে যোনে মাদক দ্ৰব্য সেৱন কৰি পিনেও অ দেখিবলৈ এ দেখিবলৈ দেখা পও যে ৰাতিপুৱা যিম যাই জিম গৈ পিনে গধূলি লৈ আগত তেওঁলোকে হাতত সেই চিগাৰেট বা মাদক দ্ৰব্য দেখা পোৱা যায় তো সনেকুৱা মানে এই জিম হওক বা ব্যায়াম হওঁক য়োগা একো কামত নাহে বুলি মই ভাবো নহয় নে বাৰু
ঠিকেই কৈছা একদম ঠিকেই কথা কৈছা মানে ধৰা এফালে যদি মই ভাল খাদ্য খাইছো আনফালে আকৌ মানে ব বেয়া খাদ্য খাইছো গতিকে দুইটাত কোনো কামত নাহিব গৈ থৈ গতিকে যিখিনি মানে কষ্ট কৰে একেসকল কষ্ট যিখিনি কৰিছে- সেই কষ্ট, খিনি কোনো একো ফল নাপাব যদি আকৌ মানে- বে, বেয়া বস্তু বা নিচা জাতীয় দ্ৰব্য- ব খায়, শৰীৰৰটো আকৌ মানে কি একেই এ মানে বেয়াৰ ফালে গতি কৰিব। হেই বুলি ভাবোঁ।
হয়। একেবাৰে সচাঁ কথা কৈছে। বাৰু এটা কথা কোৱাচোন আমি দৈনন্দিন জীৱনত যে আমি কৈ আছো যে স্বাস্থ্যকৰ ফুড মানে কি খাদ্য খাব লাগে বাৰু আমি দৈনন্দিন জীৱনত কি কি ধৰণৰ স্বাস্থ্যকৰ খাদ্য খাব লাগে?
আমি দৈনন্দিন জীৱনত সুস্বাস্থ্য বা নিৰোগী এটা শৰীৰ পাবলৈ আহ আমি সদায় সুষম আহাৰ, যেনে ধৰা তুমি আহ বেছি প্ৰটিনযুক্ত খাদ্য আহ গাখীৰ কণী, মাছ, মাংস আদি সঠিক। পৰিমাণত বা আৰু সেউজীয়া শাক-পাচলিত বেছিকৈ গুৰুত্ব দিব লাগে যিহেতু মানে সেউজীয়া শাক পাচলিত আহ মানে বেছি ভিটামিন থাকে এ বিভিন্ন ভিটামিন থাকে সেইবাবে সেউজীয়া শাক পাচলিয়ে মানে আমাৰ চকুৰ দৃষ্টিশক্তি বঢ়োৱাটো আমাৰ মানে বহুত প্ৰভাৱ পেলায়। সেইবাবে আমি এনেধৰণৰ খাদ্য সোমাৰ লগ- আগতে আমি পৰিষ্কাৰ পানীত- প্ৰায় নিয়মিতভাৱে চাৰিৰ পৰা পাঁচ লিটাৰকৈ প্ৰতিদিনে খাব লাগে। তেতিয়া মানে আমাৰ শৰীৰটো বা নিয়মিতভাৱে আমাৰ কাৰ্য- কাৰ্যক্ষম হৈ থাকে যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কয়। এ পানী খোৱাটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ। তুমি
হয় এইটো একেবাৰে সঁচা কথা কৈছা তু মি, যে আমি দৈনন্দিন জীৱনত আমাৰ স্বাস্থ্যটো ভাল কৰি ৰাখিবৰ বাবে আমি স, সকলোৱে মানে প্ৰটিনযুক্ত হওঁক- অ বা এ ভিতামিন যুক্ত খনিজ অ' লৱণযুক্ত এনেকুৱা ধৰণৰ খাদ্য খাব লাগে, যি- সিবোৰৰ ভিতৰত মানে সেউজীয়া শাক-পাচলি, ফল- মূল, দাইল এই সকলোবোৰ মানে এ একেলগে থাকে। আৰু কিন্তু আজিকালি দেখা পোৱা গৈছে ন যে বহু ল'ৰা ছোৱালীয়ে এইবোৰ বস্তুতকে মানে স্বাস্থ্যকৰ বস্তুতকে ফাষ্টফুড বোৰ খাইহে বেছি পচন্দ কৰে। এ' তাৰে মানে এটা ডাঙৰ উদাহৰণ মই সদায় মোৰ- ঘৰতে দেখা পাই থাকো মোৰ ভন্টি- মানে এ সেই লৰা-ছোৱালী এতিয়া মানে সেই অ' হেৰি এই ফাষ্ট ফুড বেছি আকৰ্ষণ।
হয়-হয়, কিন্তু- বহুত মানে ফাষ্টফোডত মানে বেছি আমাৰ আ ফেট জাতীয় সামগ্ৰী ব্যবহাৰ হয়। যিহেতু মানে সেইবোৰ খালে আমাৰ আ অত্যাধিক চৰ্বি আমাৰ মানে শৰীৰত মানে প্ৰৱেশ কৰে সেই চৰ্বি আমাৰ জমা হয় গতিকে ফাষ্টফুডটো পাৰিলে একেবাৰে নোখোৱাকৈ থাকিব পাৰিলে ভাল কিন্তু তথাপি যদি অতি সীমিত সীমিতভাৱে যদি এই মানে খাই বা মাহত এবাৰ দুবাৰ তেতিয়া হয়তো সিমান এটা মানে আমাক প্ৰভাৱ পেলাব নোৱাৰিব পাৰে তাৰ লগে লগে মানে অ যিহেতু আ শাৰীৰিক ব্যায়াম প্ৰচাৰত আদি কৰিলে এই অত্যাধিক চৰ্বিবোৰ মানে কমি যাব কিন্তু নাখাব নোখোৱা দিব পাৰিলো ভাল আৰু
হয় এইটো এটা কথা কৈছা মানে সীমিত ভাৱে ব্যৱহাৰ কৰিলে বা মাহত এদিন খালে সেইটো একো ইমান এটা অ লোকচান নকৰে কিন্তু নিয়মিতভাৱে যেতিয়া ফাষ্ট ফুড গ্ৰহণ কৰা যায় তেতিয়া সেইবোৰে মানে ডায়েবেটিছ হওক হৃদৰোগ হয় এই বিভিন্ন সমস্যা কৰে নহয়নে বাৰু
একদম ঠিক কথা কৈছা মানে তাতে ব্যৱহাৰ কৰা এইবোৰ মানে চচ ভিনেগাৰ এনেকুৱা জাতীয় দ্ৰব্যবোৰে মানে আমাৰ শৰীৰটো বেছি ক্ষতি কৰে আৰু
হয় আৰু আৰু এটা কথা মই ভাবো যে এ আমাৰ শৰীৰটো মানে স্বাস্থ্যয়কৰ কৰি ৰখাৰ বাবে অকল মানে স্বাস্থ্যকৰ খাদয়ই তাৰ বাবে মানে অতিৰিক্ত টোপনিও আহ মানে বহুতে গুৰুত্বপূৰ্ণ হয় নহয় বাৰু মানে পৰ্যাপ্ত পৰিমানে যদি টোপনি আমি নামাৰো তেনেহলে আমাৰ মনোযোগ শক্তিও কমি যাব আৰু বিভিন্ন ধৰণৰ ক্লান্তি অনুভৱ বৃদ্ধি পাব আৰু আমাৰ সেই মানে টোপনি পৰ্যাপ্ত মানে নহলে সেই প্ৰভাৱটো আমাৰ শৰীৰত দেখা যাব নহয় নে
একদম ঠিক কথা কৈছা তুমি মানে আমাৰ ডক্তৰ সকলেও বা পৰামৰ্শ দিয়ে সেই যে দৈনিক হাতৰ পৰা আঠ ঘণ্টা নিয়মিত টোপনি মানে আমি মাৰিবই লাগে এতিয়াহে মানে আমাৰ পাচ দিনলৈ মানে শৰীৰটোৱে কাম কৰিব পৰাকৈ সেই শক্তি বা আমাৰ ভাগৰ অনুভৱ আহ ক্লান্তি সনেকুৱা অনুভৱ নহয় সেইবাবে সদায় নিয়মিত হাতৰ পৰা আৰু কোৱা হয় যে মানে মোবাইল ফোন বা কম্পিউটাৰ স্ক্ৰীণ টিভি এনেকুৱাৰ পৰা টোপনি যোৱাৰ আগে আগে খুব কম মানে আগত
হয় আঁতৰি থাকিব লাগে হয় একেবাৰে সঁচা কথা কৈছা একেবাৰে সঁচা কথা কৈছা আৰু এই পৰি আমি মানে আমাৰ পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিলে আমাৰ স্বাস্থ্য ভাল থাকে দিয়াচোন আমি যদি লেতেৰা পৰিৱেশত থাকো তেনেহ'লে সেই ত' সেই পৰিৱেশতো আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব
হয় হয় একদম ঠিক কথা যদি আমি লেতেৰা আৱৰ ঘাৰ বোৰ গোন্ধ আদি পাই থাকো তেতিয়াহলে আমাৰ মানে শৰীৰত সি ভাত গোন্ধৰ ফলত আমাৰ বহুতো বিভিন্ন বেমাৰৰ সৃষ্টি হ'ব পাৰে গতিকে তেনেকুৱা ঠাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত খুবেই দৰকাৰী প্ৰৃ আমাৰ চৌপাশটো চ-চফা কৰি ৰাখিলে আমাৰ মন মানুহ ভাল লাগি থাকে। অ, তেতিয়াহলে আজি আমি অ ইমানতে সামৰো। আমি আলোচনা কৰিম আকৌ ধন্যবাদ।
ঠিক আছে বাৰু ধন্যবাদ।
অ।